হেল্ল' কিবা কৰি আছে।
এই আছো দেই ঘৰতে, আপুনি কি কৰিছে।
অ' এইয়া ময়ো এনে ৰুমতে আছো বাৰু এতিয়া।
অ'- অ' ৰুমত মানে ক'ত আছে।
কি কৈছে অ' ৰুমত মানে বৰ্তমান মই এই এ এনে কিবা এটা কৰি আছো সেইটো কাৰণে অ' অফিচৰ পৰা আহিলো মানে আহি পেলাই এনেই বহি আছো এয়া।
অ' আচ্ছা- আচ্ছা সেইটো কথা, বাকী খোৱা বোৱা কৰিলে। অ' কৰিম মই তেনেক এতিয়া পঢ়ি আছো বাৰু, এই আপোনাৰ আই টি আই কৰি আছো ডিগ্ৰী কৰি পেলাই।
অ'-অ', ঠিক আছে নহ'লে তুমি বুলিয়েই পা তিম লগৰে হ'ব তেতিয়া ন। আই টি আই কিহৰ ওপৰত কিহৰ ডিপাৰ্টমেণ্ট। ইলেক্ট্ৰিচিয়ান অ' অ' ভাল
তুমি কিহত কৰি কিবা অ অফিচত কৰি আছা ন।
অ' তেনেকে কিবা এটা কৰি আছো আৰু। তাকে ফিউচাৰ প্লানিং তেনেকে আছে নেকি এইটো ইলেক্ট্ৰিচিয়ান শিকি পেলাই কিবা এটা কৰাৰ।
অ' ইলেক্ট্ৰিচিয়ান শিকি পেলাই ভাবিছো আৰু কিবা ইলেক্ট্ৰিচিয়ান কৰিলে মানে ধৰি লওক এতিয়া উম, কমপ্লিট কৰি লওঁচোন বাৰু, অ' কি ওলাই আৰু। তাকে চাওঁ
অ' নাই এইবিলাক মানে কি হয় বহুত খিনি আজিকালি যুগত কি হয় গোটেই বস্তুবোৰে কি হৈছে ইলেক্ট্ৰনিক্ছ হৈ গৈছে, ত' ইলেক্ট্ৰনিক্স হোৱাৰ লগত মানুহৰ ইমানখিনি কিন্তু আৰেই ট্ৰিতমেনৰ কেপাচিটিটো নাই। হয় নাই চবেই, সেইটো কাৰণে তেনে ক্ষেত্ৰততো বহুতখিনি স্কপটো আছে। ভালকে শিকি লোৱাৰ পিছত তাৰ পৰা এটা ডাঙৰ বিজনেছ আৰম্ভ কৰিব পৰা যায়।
একদম- একদম হয়- হয় দেই, আপুনি কোৱা কথাটো
তাৰ কাৰণে ভালকে শিকি ল'ব লাগে আৰু হয় নাই স্কিলটো ডেভলপ কৰিব লাগে ফাৰ্ষ্টত।
সেইটো হয়, আ তেনেকে এতিয়া আছোঁ আৰু ফাৰ্ষ্ট ইয়েৰটো
এতিয়া ফাৰ্ষ্ট ইয়াৰ নেকি।
অ' ফাৰ্ষ্ট ইয়েৰটো মোৰ গৈছে। উম, চেকেণ্ড ইয়েৰ টো ফাৰ্ষ্ট অ' দুবছৰ- দুবছৰ হয়, এ ফাৰ্ষ্ট ইয়েৰটো গৈছে। এ ছেকেণ্ড ইয়ৰটো মোৰ, আছিল। আপোনাৰ মই মেৰিট বেচিছত হয়, চিলেকচনটো।
অ' মেৰিট বেচিছত হয় ন, ই এনেকে একজাম দিব নিদিয়ে নহয়।
হা-হা।
এক্জাম দিব দিয়ে নেকি।
এক্জাম দিবতো দিয়ে, ফাৰ্ষ্ট ইয়েৰ খতম হোৱাৰ পিছত আপোনাৰ এক্জাম হয়। তেনেকে হয়, অ' এণ্ট্ৰেন্স নহয় নহয় মানে এনেকে আপুনি যিটো আ
অ' এইটো অ' এডমিছনৰ কথাটো।
অ' এডমিশ্যন আপোনাৰ ফাৰ্ষ্ট ইয়েৰত মানে তেনেকে না ফাৰ্ষ্ট ইয়েৰত অ' এডমিচন আপোনাৰ লওঁতে এতিয়াটো বৰ্তমান মেৰিট বেচিছতে হৈছে, কিন্তু আগতে প্ৰায় এক্জামেই হৈছিলে বুলি কৈছে আগতে মানে আপোনাৰ এনট্ৰে এটা অ এনট্ৰে এটা হয় আগতে কিন্তু এতিয়া আপোনাৰ মেৰিট বেচিছতে হৈছে আৰু সেটো সেইটোিষ্টেমটো হৈছে উম আহ কি হয় আৰু এতিয়া মই মোৰ পালোতিয়া ন
নাই নহয় বেয়া নহয় এই বস্তুবোৰ ভালতটো আৰু লগতে ৰিপেয়ৰিঙৰ কাম মানে এইটো আপোননৰ যিবিলাক মেৰামতিৰ কামটো শিকিব লাগে
হয়
মোবাইলছ হওক কিবা তেনেকে ইলেক্ট্ৰনিকছৰ যিকোনো বস্তু আৰু ইলেক্ট্ৰিকেল বস্তুটো
উম উম উ নাই মোৰ ইলেক্ট্ৰিচিয়ানে হয় বাৰু ইলেক্ট্ৰনিকছ নহয়
অ ইলেক্ট্ৰনিক নহয় ন মানে তাকে াতো এড কৰিব পৰা য মানে হয় নয় আমি এক্সটেড কৰিব পাৰি মানে বস্তুবোৰ এতিয়াতো প্ৰত্যকটো ঘৰত প্ৰত্যেকটো মানুহৰ হাতত মানে ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক এইবিলাক বস্তু আছেই সেইবোৰ বস্তুটোতো যেনে কিবা নহয় কিবা হয় মানে বেয়া হয়েই আৰু পটকে ৰিপ্লেছ নে হেল্ল' অ অ
অঁ হেল্ল' অঁ অঁ অঁ অঁ অলপ অলপ শুনিছোঁ অ দিয়া কাৰানটো নাইকিয়ে গৈছে হয়
অ এই এইটোৱেথা কৈ কৈছিলো মানে কামো লগতে যদি শিকে শিকিব পাৰিলে ভাল আৰু আহ
অ চেমি বনো ট্ৰেইনিং এটা হৈছিলে মাজতে এটালে সেইটো এতিয়া এই আ জাকিৰ এইটো বনাই আছোতো প্ৰজেক্টটো
অ প্ৰজেকট
তাৰ অ তাৰ কাৰণে বনাই আছে সেইটো এতিয়া কি হয় সেইটোতো বহুত ল'ব চাগে হেৰি
ল'ব ল'ব তাত বহুতখিনি মানে নিবনুৱা মানে বহুতখিনি চল্ভ হ'ব আমাৰ মানে হয় নাই তেনেকুৱাত ৰাখিলে ভাল বস্তুবোৰ মইো এইটো কাৰণে তেনেকে ফাৰ্মিং লগত কাম ফাৰ্মিঙৰ কাম কৰিছো মানে ফাৰ্মিং এইবাৰ অলপ পৰীক্ষামূলকভাৱ কৰিছিলোঁ কেইটামান এই চব্জি খেতি কৰি পাচলি খেতি কৰিছিলো
উম উম
তাতে এনেই মই মানে দহ বাৰজোপা মান এনে কৰি চাইছিলো দেই তিয় ভেন্দি জিকা সেইবিলাক মানে কিছুমান ৰাসায়নিক সাৰ প্ৰস্তুতিন প্ৰয়োগ নকৰাকৈ তাতে নিজে জৈৱিকভাৱে প্ৰস্তুত কৰিছিলোঁ মানে সাৰবোৰ তেতিয়া মানে দুই কুইণ্টেল পৰ্যন্ত দিছেচোন মানে সৰু এটা এ এটা এটা ৰুমৰ নিচিনা আৰু ৰুমৰ সমান এটা জেগাত ত মানে ইমানখিনি প্ৰডাকশ্যন দিছে তে তেনেহলেতো এইটোৱেই আজিকালি যুগত মানে কি এতিয়া গোটেই ৰাসায়নিক সাৰ ৰাসায়নিক স্প্ৰে কৰা এইবোৰ
উম এইবোৰে গোটেইখন দৰৱ হৈ পেলাই মানুহৰ বেমাৰ আজাৰ হৈছেগে আৰু
জৈৱিকভৱিক কাম বিলাক যদি কৰা হয় তে ভাল হ'ব আৰু
যথেষ্ট ভাল হ'ব অ সেইটয়ে সেইটোৱে উম পিছত কি হয় এইটো হব বাৰু অ এ কেনেকুৱা
কপিতটোতো বহুতখিনি এতিয়া মই এই এতিয়া কিমান দহ দহটা লগাইছিলো অকল দহ দহটা গুটি। দহটা গুটিত যদি দুই কুইণ্টেল পৰ্যন্ত পাব পাৰিছো তাত এনেকুৱা হয় মই সাৰটো মানে তিনিমাহ আগতে প্ৰস্তুত কৰিছিলো, সাৰ- এই ছাগলীৰ কিবা এইটো, উম, অ', গোবৰটো তাৰপিছত গোবৰ এই কলিহ যে? কলি হ, যিটো সৰিয়হ পেৰি পেলাই পেৰি পেলাই ওলাই যে? এইটো বস্তুটো, অ', সৰিয়হৰ। তাৰপিছত এইটো মাটি মাহ যে মাটি মাহৰ পৰা যি টো এইটো ওলাই যে হাৰ্ভেষ্ট কৰোতে।
অঁ, অঁ।
মাটি মাহৰ এই গুড়ি বোৰ তাত ওপৰত দি চিটিয়াই দি এম অ' পি ডি এ পি মিক্স মিক্স কৰি পেলাই অলপ অলপ আৰু এইটো মানে তিনিমাহ আগতে মই, অঁ অঁ, অলপ মিক্স কৰিব লাগে সেইটো মানে, এইবোৰ ৰাসায়নিকভাৱেও লাগে বৰা। তাৰপিছত দমাই ৰাখিছিলো মানে তাক। ঢাকি পেলাই ৰাখি দিছিলো তিনিমাহ। এই সাৰটো যদি এতিয়া অলপ দিওঁ নহয় মই মানে পতাপত এটা পোন্ধৰ দিনৰ মূৰত তাৰ ফলটো পোৱা যায় মানে। একদম গুৰি চেঞ্জ হৈ যায় তাত নতুন পাত ওলাই, নতুন তাৰি ওলাই, আকৌ আৰম্ভ হৈ যায় ফুল ফুলিবৰ কাৰণে।
অঁ।
এইটো কাৰণে ভাবিছো এইবোৰ মানে পিছত এ বেছি নালাগে দুই বিঘা তিনি বিঘা মাটিত মানে ধুনীয়াকে প্ৰডাকশ্যন বহুত পাব পাৰি মানে তাতে। এইটো কাৰণেই মই যিটো কাম কৰি আছো এ এতিয়া এই কামৰ লগতে এইবোৰ যদি কৰো লাভৱান হ'ব বুলি ভাবিছো আৰু, হয় নাই? এতিয়া তোমাৰো তেতিয়া ইলেক্ট্ৰনিক ইলেক্ট্ৰিকেল প্ৰজেক্টতে যাব বিচাৰিচা।
প্ৰজেক্ট যাব হয় এইটোৱে এয়া কি হয় আৰু। এ কৰিছোঁ আৰু। বছৰৰতটো বছৰ আজিকালি মানে ডি ডিগ্ৰী কৰিলো যদি মানে ডিগ্ৰীৰ জেনেৰেল পঢ়ি ইমান মানে হেৰি হয় ন নহয়
নাই স্কিলটো বহুত জৰুৰী। অঁ, আমাৰ মানে কৌশলগত যিবিলাক শিক্ষা এইটো কৌশলগত শিক্ষাটো বহুতেই প্ৰয়োজন হৈছে আজিকালি যুগত, পাৰি পাৰি মানে ডেইলি। এতিয়া মানুহৰ প্ৰত্যকটো ঘৰত বাৰু মানুহ বাঢ়ি গৈছে এতিয়া তাৰ ভিত্তিত মানুহৰ কাম কৰাৰ মানুহ কমি গৈছে। হয় নহয়? এইটো কাৰণে নিজকে প্ৰস্তুত কৰি ৰখা
উম, বাহিৰতটো আপোনাৰ আমাৰ ইয়াত এতিয়া চুলি কটা মানুহ হেৰি মানুহ ঢেৰ মানুহ আৰু বেলেগতো এইবোৰ চিষ্টেমেই নাই
এ চাওক চুলি এটা যদি চেলুন খোলে চেলুনত দিনটো এভাৰেজ এমাহত চালে থাৰ্টি ফৰ টি থাউজেণ্ড আৰামত ইনকাম ওলাই যায়।
উম সেইটোতো। এতিয়া বিহাৰৰ পৰা মানুহ আহি বিহাৰী
কাৰোবাৰ আণ্ডাৰত কাম নহয় বা কোনোবাই কিবা কৰিব এই মাহত মই যাবই লাগিব তেনেকুৱাও নহয় এইব এইবাৰ কিবা এটা হ'ল মই নকৰোঁ তেনেকুৱা। তাক আকৌ পিছলৈ অলপ বিজনেচলৈও কনভাৰ্ট কৰিব পাৰি ডাঙৰ এটা। হয় নহয়? ট্ৰেইন দিব পাৰি ল'ৰা ছোৱালীবিলাকক ট্ৰেইন দিলেই হ'ল। সিহঁত প্ৰশিক্ষণ দিয়াই পেলাই চুলি তেনেকে পালৰ চালৰ খুল পৰা যায় আহে সেই এইবিলাকত পইচা বহুত খিনি আছে পইচা পাতি আছে মানে মানুহ কি হয় মানুহক চ চাফ চিকুণ কৰি দিলে মানুহে ভাল পায় বহুত হয় ন যিটো পুজে যিটো ৰেট বান্ধি দিয়ে সেইটোৱে দিব বিচাৰে মানে মানুহে
হয় হয় সেইটোৱে দিব বিচাৰে
অ ইস্কিনটো নাই কাৰণে দিয় অ মানে কোনোবাই আকৌ পইচা দিব বিচাৰিছে কিন্তু দিয়াবলৈ মানুহ নাইকিয়া হৈছে মানে সঠিক তিব পৰা নাই তেনেকুৱাও হৈছে কোনোবাই ভালে থাককা যাম কত অ মানুহ জান নাই তেনেকুৱা মানে ভালকে যদি কোনোবা কোনোবা কাম কৰি দিয়ে তাক উচিত মূল্য দিবলৈ মানে প্ৰস্তুত কৰে কৰে মানুহে প্ৰস্তুত হৈ থাকে
আহ ব বাকী আৰু খোৱা বোৱা কৰিলে নে
খোৱা বোৱা কৰিলো খোৱা বোৱা কৰি পেলাই অলপ এই কাৰেণ্টো নাইকিয়া হ'ল আমাৰ ইয়াত
আচ্ছা কাৰেণ্টটো তাকে মই আমাৰ চৰ দাদাজনো কৈছে কাৰণ আমাৰ আাৰিল আছে বাৰু এইটোট্ৰেন্সফৰ্মমাৰ বেলেগ কাৰণে অ এইকেইদিন মানে হাৱা বহুত মাৰিছেতো যথেষ্ট হাৱা মাৰিছে
হাওআ আমাৰ ইয়াত পানি পানি পানীও অলপ ডষ্টাৰ দিছে বাৰু পাহাৰ চাইডে বৰষুণ দিছেতো বৰষুণ দিয় পানী ডাইৰেক্ট নামি আহিছে
আহ পানীটো তাই নামি আহ আছে অ সেইটো উম এ অৰুণচলৰ ফালে হেৰি হৈছে পানী বানপানী হৈ আছে অ সেইটো কাৰণে আকৌ আমাৰ দিগদাৰটো হয় অলপ
দিগদাৰ হৈছে তেনেকে
ঠিক আছে বাৰু তেতিয় হ'লে ন পাছত পাতিম ন উ দিয়ক দিয়ক ঠিক আছে ঠিক আছে
হ'ব বাই ন